হেল্ল'
অ',
মাতটো অকণমান ভালকে দিয়াচোন।
ভালকে দি আছোঁ কোৱা?
হেল্ল' শুনিছানে?
শুনি আছোঁ।
মাতটো অকণমান ভালকে দিয়া।
আৰু কিমান ভালকে দিম দিয়ে আছো
মাতটো ইমান লাহে লাহে আহিছে
জানো কিয়বা লাহিলে অ কাৰেণ্ট লাগিব
হা হেল্ল'
হেল্ল'
উম
ভাত খালা
ভাত খালোঁ অকণমান আগত খাই পেলাই আহিছোঁ আৰু মোবাইলত লৈছোঁহি
অ',
খালা তুমি?
খালোঁ।
কিহেৰে?
দালি আকৌ ঢেকীয়া, আলু ভাজি, বুট।
অ', আজি ঢেকীয়া ভাজি খালা। হেল্ল'
হেল্ল'
আজ কি ঢেকীয়া ভাজি খালানি?
থ' না থ' বাপেৰে।
মাতটো অকণমান ভালকে দিয়া।
তুমি কিহৰ লগত খালা ভাত?
অ', মই - মই দিম।
অ',
গৰম কেনেকুৱা?
বা বহুত গৰম।
বাপৰে যি গৰম পৰিছে মই মানে কি কবা আৰু ফেনখন চলাই থৈছো ফেনৰ পৰাওঁ গৰম গৰম হাৱা ওলাই।
অ',
আজি বহুত গৰম পৰিছে।
উম, আজি একদম বহুত বেছি।
মামাহত কত?
হাঁ?
মাহত কট মা?
আছে নিজৰ ভিতৰত
অ', তুমি কি কৰি আছা?
আছোঁ ছোৱালী লগত। ঐ ঐ পৰ না পোৱালি।
হেল্ল'।
অ', কোৱা।
তোমাৰ নামটো কি আছিল বোলে?
হাঁ।
তোমাৰ নামটো কি আছিল বোলে?
ইয়াত লাকি বুলি আহিছে এনে নামটো মই দিমপি হয়।
তোমাৰ নামটো কি আছিল বোলে?
ডিম্পি। দিম এক চৰ লগাই দিম। কথা নুশুন কিয় কথা নুশুন কিয়?
হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল'।
হেল্ল'।
কাৰ পোৱালি হয়?
এইটো মোৰে পোৱালি।
তুমি বিয়া পাতিলা নেকি?
অহ। সেইটো মোৰে পোৱালি হয়।
তুমি মোৰ লগত কালি কথা পাতিছিলা নেকি?
অহ।
অয়া য়া য়া য়া।
কৈছিলো আছিল মই কালি কথা পাতি
হয় দিয়া হয় দিয়া মই মানে মানে নামটো মানে অকমান খেলি মেলিছিলে ভালো মানে কথা বহুত লগত পাতিছিলো ন।
মানে মোৰ মনত আছে ডিপিখন চাই পেলাই।
আতচা। আহ মানে তুমি নহয় আপুনি আৰু
সৰুৱে চাগে
অ সেইটোয়ে তো মই ভাবি আছো ন মানে তুমি মৰ্কটো সৰুৱেণে মানে ও ন তুমি এতিয়া বিয়া চয়া পাতিলা এতিয়া
হেল্ল'।
হম।
কিমান চনত জন্ম হৈছা তুমি
হা হা হা
কিমান চনত জন্ম হৈছা?
মাতটো অকণমান ভালকে দিয়ক
কিমান চনত জন্ম হৈছে
দুহেজাৰ পাঁচ
মই দুহেজাৰ সাতত
হা
অঁ
তুমি তুমি মোতকে দুবছৰৰ সৰু মানে
এ মানে কি কম আৰু দে বিয়া পাতিলে এতিয়া মানে আপুনি বুলিয়ে ক'ব লাগিব ন
একো নহয় তুমি ক'লেও তোমাতকেটো মই সৰুৱে হয় ন
ঘূৰিবলৈ নোযোৱা?
নাযাওঁ কো যাম
মানে ভণ্টি হিচাপত কথা পাতিছো আৰু দেই।
উম।
কি হ'ব? বা গৰমে যে খাই মাৰিছে, আজি বহুত গৰম মাৰিছে।
অ', কাৰেণ্টটো কাটি কাটি থয়।
কাৰেণ্টডালো নাই কাৰনে ইনভাৰ্টাৰো কিমান টাইম চলিব আৰু
উম
কত গ'ল মা পাপা হত কত গল
আছে নিজৰ নিজৰ ভিতৰত সোমাই আছে
দাদা
উম দাদা নাই নহয় দাদা নাই
তোমাৰ ল'ৰা ছোৱালীটো মানে ছোৱালী নে লৰা
ছোৱালী
আচ্ছা, কিমান বছৰ হ'ল?
এই আগষ্টৰ ত্ৰিশ তাৰিখে একবছৰ হ'ব।
হা হা হা।
আগষ্টৰ ত্ৰিছ তাৰিখে এক বছৰ হ'ব।
এক বছৰ হ'ব মানে
অ'।
ঠিকেই আছে।
এবছৰ নোহোৱাকে একদম মাৰে খাই থাকে একদম কথা নুশুনে
তোমাৰ হাজবেণ্ডৰ মানে, কিমান বছৰ?
হাজবেন্ডৰ চৌব্বিছ।
চৌব্বিছ হ'ব ন'।
উম। বিয়া হব নালাগিছিলে হ'লো আৰু। লোকৰ কথা শুনি কি ক'ব। পঢ়িবা দেই। পৰি বলৈ হেল্ল'। তুমিও মোক ফোন কৰিবা ময়ো ফোন কৰি থাকিলে অকল হেৰি নহই
ভালকে কোৱা।
মানে লাগিলে না চকুত, তুমিও মোক ফোন কৰিবা কৈছো।
অ', ফোন কৰিবা নহয় মানে কিবা এটা হৈ আছে আজি মানে ফোনটো মানে যাৰলে কৰো ন', ফোনটো মানে অকণ কিবা ইছ্যু নিচিনা দেখাই, কেতিয়াবা বিজি বুলি দেখাই কেতিয়াবা ৱাৰ্ণিং আহি যায় বা কেতিয়াবা কিবা হেৰি হৈ যায় যায় মানে তেনেকুৱা নিচিনা হৈয়ে থাকে।
অ'।
গম পাইছা। আকৌ পেন চিলাই খনত গৈ পেলাই আকৌ হেৰি কাটি পেলাই আকৌ নাম্ফাৰটো কৰিব লাগে, তেতিয়াও নাহেহে।
নাই হোৱা, এবাৰ দুবাৰ হয়।
হয়ে বাৰু মাজে মাজে, ক হয় চাগে কিবা গ্লিচ লিচ হৈছে চাগে।
চাগে
তোমাৰ হেৰি হোৱাটছএপত কিবা ডি পি আ ডি পি আছিল ন'।
অ', আছেতো সেই খনে আছে।
আচ্ছা নকিছিলিলোঁ নিকি। হ'ব কৰিম বাৰু ধৰিবা যেতিয়া ফোন কৰিব হয় ন', তেতিয়া মেছে ত দি লম ফাষ্টে
অ', ময়ে ফোন কৰি আছোঁ ন?
নহয় মানে, মানে ফোনটো মানে কৰো হয় কিন্তু মানে ফোনটো যোৱাত মানে হেৰি হয় অকমান।
কৰিম দিয়া, মই মেছেজটো দি ল'ম ফাৰ্ষ্টে হা।
অকলে মই কৈ থাকিলেতো নহ'ব ন!
উম, এতিয়া হেৰি কথা এটা শুনাচোন। যদি তুমি মোলে ফোন মাৰা, যদি তুমি মোলে ফোন মাৰা তেতিয়া মোৰ ৰেংকটো বাঢ়ে নে তোমাৰ ৰেংকটো বাঢ়ে মানে দুইটাৰে বাঢ়ে নে কি।
পাছত মেছেজ কৰি কম।
অ'কে। কোৱা কোৱা। কিবা কৰি আছা নেকি?
পৰা নাই শুই আছোঁ এনেই।
অঁ, কিবা এয়া কিবা চিপছৰ পেকেট খুলি থকা নিচি লাগিছে।
এ নাই।
তোমাৰ মাতটো মই ভণ্টিৰ নিচিনা একেই। তোমাৰ মাতটো মোৰ ভণ্টিৰ নিচিনা একেই।
হয় নেকি?
উম, চেম। মানে খুৰা ছোৱালীজনী আছে মানে মোৰ নিজৰে আৰু খুৰা ছোৱালীজনী নিচিনা যেতিয়া ফোন কৰে ন অকনমান দূৰত থাকে গুৱাহাটী, কোন জেগাত থাকে! তাৰ পিছতে ফোন মাৰে ন, ফোন মাৰ পাছত মানে তোমাৰ নিচিনা মাতটো এক কে।
অঁ।
হম হ, তোমালোকৰ ঘৰ হেনো কোনখিনিত বোলে?
তেজপুৰ। বাহিৰত নাযায় দেই
তেজপুৰ।
তেজপুৰ
অ', গম পাইছো, গম পাইছো।
তোমাৰ?
মোৰ নগাঁও। কিয় বান্দৰ আহিছে নেকি? বান্দৰ আহিছে নেকি?
বান্দৰ ইয়াত বহুত বান্দৰ।
হা?
বহুত বান্দৰ ইয়াতে।
বান্দৰ কি বহুত?
বহুত বান্দৰ ইয়াত একে, থাকিব নোৱাৰি।
বাপৰে! বান্দৰও ওলাই নি তাত?
অঁ, বান্দৰলৈ, ছোৱালী বাহিৰত গুচি গুচি যায় বাৰে বাৰে।
মোৰ বান্দৰ নেদেখা কমচে কম কিমান বছৰ হ'ল! তিনি বছৰ নেকি।
বাহিৰত জা, ভিতৰত আহ। এক চৰ মাৰিম।
বান্দৰে দাঙি লৈ যাবগৈ ছোৱালীজনীক। বান্দৰে দাঙিলৈ যাবগৈ ছোৱালীজনী।
আাঁচুৰিব গোটেই বান্দৰ খিনি বেয়া।
বাহিৰত থৈ নিদিবা তাইক।
অ এয়া বাহিৰতো যায় আকৌ পতাপত
ক'ৰ পৰা আহে ইমান বান্দৰ?
হেল্ল'!
অ'
হ'ব দিয়া ন
উম হ'ব দিয়া